অ' দাদা কি কৰি আছে? হেল্ল'।
অ' এ এনেই আছো ৰবা অত কি খবৰ তোমাৰ?
আছো আছো আপোনাৰ। আপোন
এ ভাল দিয়া। কি বুলি কয় অ' সেই তোমাৰ তুমি সেই মেকআপ মেকআপটো তুমি শিকিছিলা ন?
অ', শিকিছো আপনালোকৰ থাকিলে ক'বচোন মেকআপ কৰিম।
অ', হয় হয় হয় হয়।
আহিলে।
অ', এনেই মেকআপ কৰিলে এনেই আপোনাৰ এ কি বুলি কয়, এনে কি কি এনে বস্তু লাগে তোমালোকক, এনে মেইন মেইনলি আৰু কি বুলি কয়
এই মেকআপত বহুত ব লাগে দিয় অ', মই কেকো কেকো কেক শিকাই আছে কিবা লাগিলে ঘৰত অৰ্ডাৰ চৰ্ডাৰ দিব পাৰে।
অ', এনেই ৰবা ৰবা ৰবা সেই কি বুলিবা অ' এনেই কে টো তোমালোকে নেই কেনেক কৰি এনে বনোৱা আ কোৱা অলপমান
কেকটো আমাৰ, কেক বনোৱা সেই আছে তাৰপিছত আমাৰ সেইটো আনি সেইটোৰ লগত আপোনাৰ ফ্লেভাৰ আছে কি ফ্লেভাৰ দিয়ে সেইটোৰ ওপৰত, তাৰপিছত আপনি যেনেকে আৰু যি ফ্লেভাৰ লাগে সেইটো ফ্লেভাৰ দিব। দি আপোনাৰ, এ সেই কৰি তাৰপিছত বিজ ক্ৰিম টো পাই যে পৰিচনৰ কাৰণে এ এনেও খাব
অ' এনেই তেনে গোটেইখিনি বস্তু আৰু তুমি থোক থ থোক কৰি পেলাই কেকটো আৰু তুমি সেই আৰু বিক্ৰী কৰা তুমি।
অ' বিক্ৰী কৰো, অ' বিক্ৰী কৰো আমি হেৰি কৰ লাই মোক অৰ্দাৰ দিব বেলেগৰ পৰা নল'ব।
অঁ নাই নাই মইটোতো মই টো কেক লাগিলে মই তোমাকে কম আৰু মেকআপ অৰ্তিজতিন তুমি ঠিক কৰা মই আমাৰ বিয়া চিয়াতে ন আহি লাগিলে মই তোমাকে মই অৰ্ডাৰটো দিম মই
অ দিব
অ' সেই কি বুলি কয় তোমালোকে কেকটো কি তেনে এই এ মই তোমাৰ মই মোবাইলত মই দেখি দেখিছো সৰু কেক টো ডাঙৰ কেক টো কি তানে চিষ্টেম এইটো তাৰ মানে
মানপ কৰা মানে একো আৰু একো আমাৰ মানে সেই থাকে আপোনাৰ েি্ কৰি তে একুৱ আচন্দে তাৰ পিছত আধাকিলোৰ থাকে কিলোৰ মানে কিমান ডাঙৰ লাগে আৰু
হয়।
এনেকে বনাই দিলে হ'ল
উম' আৰু এনেই কেক কেকবোৰ এ হয় হয় এনে কেক বোৰৰ এনেই দাম কেনে কিমান কৰি এনেই এটাত
টো মানে আুৱা সেই তিনিশ লও আঢ়ৈশ তিনিশ ভিতৰত লওঁ আৰু
অঁ চাৰিশ তিনিশ লোৱা হয়?
অ তিনি আাৰেফলও তিনি ফলো উ
আৰু এই আমাৰ চোৱাচোন এই জন্মদিনত যে আমাৰ যে গিফ যে দু সেইবিলাকত কিমান লোৱা সেই হা
দিলা হ'ল
অহ
এক কিলো লাগে তেতিয়া বেছি হ'ব এক কিলো ধৰ এনেতো আপোনাৰ দোকানত কিনবা গ'লে হাজাৰ টকাই পৰে নৰমেলটো, একদম মানে হেৰি ফ্লেভাৰ এতিয়া আমি
উম উম হয় হয় হয় উম উম এনেই ৰ'বাচোন মই এনেই পাঁচ তোমাক অৰ্ডাৰ দিলো কিমান লাগব তোমাক পইচাটো
আনে যদি মানে তহ মানে হেৰি কৰি দিয়ে এতিয়া চিনাকি বুলি চিনাকি মানে কি আৰু মই বস্তুটো সেই কৰিব কাৰণে মই এনেই শাক এক কিলৰ মানে হেৰিটো আপোনাৰ সাতশ মানে বাৰু যদি আমি ধৰি দিয়ে ফ্লেভাৰ লাগব ফ্লেভাৰত আপনি এক হাজাৰ টকা দি দিবই লাগিব এক হাজাৰ টকা হ'লে পাঁচ কিলোৰ কেক পাঁচ হাজাৰ হ'ব এনেকুৱা এতিয়া যদি ই আৰু নহয় তুমি নৰ্মেল মানে যিটো ফ্লেভাৰ থাকে সেইটো যদি দিওঁ তে তে আৰু বেছি নালাগে তেতিয়া
অহ হয় হয়
ধৰিম তেতিয়া ভাবি ভাবি আপোনাৰ যে বাবুৰ যে কিবা হৈছিল ভাল পালে নে?
অহ সেইটো মানে এই এই এজন গাঁৱৰে ল'ৰা তাৰমানে এহ সৰু সৰু বাচ্ছা আৰু সৰু বাচ্ছাই জানা চাইকেল চলাই তেনে আছিল দেই বাবুতো তেনে আমাৰ তাকে আছিল বাবুতো তাৰমানে সৰু তানে কিন্তু আহ মোৰ কিন্তু বাবুটো সৰু সেইটো যোনটো ল'ৰাই চাইকেল চলাই আহিছিল সেইটো ল'ৰাটো তাৰমানে সৰু সেই কিন্তু তই তাৰমানে চাইকেল চলাই আহিছে বাবু তোক কি দৌৰ মাৰিছে আগফাল দি নাই আগফালদি দৌৰ কাৰণে তাৰ এক্সিডেন্ট হৈ গল নাই কিন্তু বেলেগ বিশেষ একো হোৱা নাই কিন্তু এনেই ছাল গৈছে আৰু আপোনাৰ কুলি দুটামান চাল গৈছে আৰু খুব অলপ চাল গৈছে নাই এনে সিহঁতে নাই নাই এতিয়া বৰ্তমান ভাল পাইছে সিহঁতৰ ঘৰৰ মানুহ আহিছিল ঘৰৰ মানুহে কৈছে যে সৰু বা তোমালোকে চিকিৎসা কৰা পইচা যি লাগে মই দিম মই আৰু কৈছো যে আমি নাই নাই সিহঁতে কিবা এটা কিন্তু আমি কিন্তু কোৱা নাই কিয় লোৱা নাই তেনে বাচ্ছাতটো সৰু হ'লা
অ সৰু বাচ চা দ উম
তেনে সৰু বাচ্ছাৰ পৰা আমি তেনে পইচাটো ললে আমাৰ ভুল ভুল হ'ব নে
অ অ বেয়া কথা আৰু অ
এতিয়া এতিয়া চ এতিয়া ডাঙৰ মানুহ যদি ছাগলে খুণাল হয় সেইটো এটা বেলেগ সেইটো হয় নে নাই
অ অ ডাঙৰ লাহি অ
অ মানে সৰু সৰু বাচ্ছাটো শুনোৱাৰ বিনিময়ত কিবা এটা এ মই য লৈ লওঁ কিন্তু টো মোৰ সেইটো বহুত ফুল হ'ল ই সেইকাৰণে আৰু সিহঁতক কৈছো সহ আৰুক্ টাই এনেকুৱা নকৰে নাই ইমান সৰুতে চাইকেল চলাব নিদিয়ে নহয় হয় ন নহয় মই সিহঁতক মই কৈছো যা ইমান সৰু অঁ লগত চা ল'ব নিদিয়ে আৰু, আ এই সিহঁতৰ মাকজনীয়ে মোক কৈছে হ'ব দিয়ক মানে আছোঁ আৰু এতিয়া চাওক, খুনাটো মাৰিছে খুণাটো মাৰ দিন বাচ্ছাটো মৰি গ'ল হয়, এই যা চ এতিয়ালে নাই এতিয়া ভাঙা চিঙা হ'লেতো মই চেন্নাই নিব লাগিব, হয় নে নাই।
অঁ ডাঙৰ এক্সিডেণ্টে হ'লে হয় ন সেনেকে হ'লে।
কিমান টকা
অঁ আজি আৰু আজিকালিতো হস্পিতেলত গমে পাই দেখোন। সৰু মেডিচিন এটা কিনবা লাগিলেও কিমান পইচা লাগে।
মই তোমাক আজি এটা কথা কওঁ, মেডিকেল বুলিলেই মানুহৰ মাথা গৰম হৈ যায় দেই মেডিকল মেডিকেলত যোনজন ব্যক্তিয়ে তাতে উজাগাৰ কৰি
উম।
কষ্ট নহয়েই, কিমান কিমান- কিমান খৰচ কিমান কষ্ট নাই, তেওঁলোকে-তেওঁলোকে দিনে ইয়াতে মেডিকেলত পঢ়ি থাকে হয় নে নাই কিন্ তু সেনেকুৱা কাৰো নহওঁক, ভগৱানক মই প্ৰাৰ্থনা কৰো হয়নে। মানে মোৰ বাচ্ছাটো নাই- নাই খোৱা নাই, মোৰ বাচ্ছাটোৰ বিষয়টো মই এতিয়া মই বৰ্তমান অলপমান বাহিৰত দেখি খি মই ওলাই আহিছো ৰ'বা। আৰু সেই তোমাৰ এটা কথ থা ক'ব হেল্ল', এই কিন্তু কাটিংটো যে তুমি শিকিছা হেল্ল', কাটিংটো মোৰ ৱাইফৰকো তুমি অলপমান শিকাই দিব অ প ভাল প ন ম চৰি এই তাৰ মানে এই এই বুলি কয় এই পাৰ্লাৰ টো যে তুমি যে শিকিছা মোৰ ৱাইফো তানে পাৰ্লাৰ টো তে শিকিম শিম
অ শিকিব দিয়ক শিকিব দিয়ক কি শিকিব দিয়ক
নহ তুমি যদি অলপমান হেল্প কৰি দিয়া মোৰৱাই
হ'ব দিয়ক মই যদি শিকাই দিব লাগে শিকাই দিম আৰু আপুনি কিবা এটা দিব আৰু মোক
নাই নাই হ'ব সেইটো হ'ব আৰু নাই তাই তাত একদম গোটেইখিনি য জানা হয় আৰু কি বুলি কয় ন নাই জানো জা হোৱাৰ পিছত তাৰ োন নাই আৰু নেনে নাই তাই তাই তাৰ মানে এটা সেই এটা আছে কি বুলি কয় শিকিবলৈ যো মন এটা আছে
অ শিকা শিকা শিকা মই হব দিয় আপোনাক শিকাব লাগে যদি শিকাই দিম চাওঁ ৰ'ব মই মানে এটা বস্তু ভাবি আছোঁ এই মই কেকটো যিটো শিকিছোঁ তাৰ মানে কেকটোৰ টো মানে মই ভাবি আছো মানে এনেকে কৰ'বাত অনলাইন মই মানে অনলাইন নহয় এনে ডাইৰে্ আপোনাৰ ক্লাছ যদি কৰাব পাৰো মানে জোগাত এটা এটা জেগা ধৰক দহটা মানত কৰালো আকৌ তাৰ পিছত এডভাৰটাইজ কৰি কিনে আৰু কৰালো সেনেকে যদি ক্লাছ কৰাব পাৰো এতিয়া সেইটো ভাবি আছো চা ৰ অলপমান বস্তু লাগিব মানে সেই বস্তু খিনি আনিলে মই ক্লাছটো কৰাব পাৰিম আৰু কেকৰ আৰু মেকপৰো মেকপৰ অ হ ল বসু খিনি লাগ ল গোটেই খিনি শিক শিকাব কাৰণে বস্তু খিনি লাগিব ন
নাই নাই সেইটো অ অ অ নাই নাই সেইটো কথা মইছো মই গোটেইখিনি বস্তু হলেও তুমি শিকিব মাৰিব হয়ে নাই কি বুলি কয় আৰু এই বিটো কিন্তু তোমাৰ ভাল চলিব দেই বঢ়িয়া চলিব আজিকালি তাৰ মানে মানে আজিকালি মানুহ বিলাকে আৰু তানে জন্মদিন কিবা অমুক তমুক
অঁ কেকটো লাগে মই দোকান দিছিলোঁ নহয় দুদিনমানৰ আগতে এই অসু মে বেয়া শু হোৱাৰ পৰাহে দোকানখন বন্ধ কৰি দিলোঁ
হয় হয় হয়, এ, কিন্তু তোমাৰ লাভালাভ কিমান মান হৈছে?
হয় লাভ হয় আপোনাৰ মই এনে ধৰক কিবা দুই হেজাৰ নে কিবা টকা সটাইছিলোঁ। লাভ হৈছে আৰু যিখিনি হ হব লাগে সেইখিনি হৈছে আৰু।
অ অ অ অ কিন্তু এতিয়া তুমি কেক ৰ কাম তুমি কৰি আছা ব বৰ্তমান
এতিয়া মানে এনে অৰ্ডাৰ কৰিলে সৰু দিওঁ অৰ্ডাৰ কিন্তু দোকানখন দিয়া নাই এই মোৰ উ, অকনমান মানে অসুখ হ'ল নহয় গম পাইছেচোন মোৰ অসুখ হোৱা, এই তেতিয়াৰ পৰা বন্ধ কৰিছো এতিয়া আকৌ ন নতুনকৈ দিম ৰ'ব মই।
অ হয় হয় হয়। দিয়া নহলে মই এতিয়া ফোনটো হা হা অ, কালি মানে ফোন কৰিছিলো তোমাক হ'ব আঃ, আহ
থা পাতিম দিয়ক উম